হেল্ল' হেল্ল' কি কৰি আছ?
নাতে।
উম। মই বিচনাতে আছো কিন্তু মানে হেৰি এ সৰুৰ ষ্টৰি এটা চালো চাই ল দেখোন এতিয়া টোপনি নাইকিয়া হ'ল।
কিয়নো চোৱা সময় উলাই।
হুম হুম হুম ৰাতি। হি হি হি ৰাতিয়ে চাই বেছি ভাল লাগে ন মানে উ হয়ো নহয় ঠিক মানে মই মনলৈ বস্তুটো ভাহি ভাহি আহি থাকে ন।
নকবিতে একদাম ভালে লাগে মোৰ।
হয়নে?
কিয় ভয় নকৰিম ক।
এ মোৰ বুঢ়া মানুহ হ'লিহে এতিয়া এতিয়া ভয় ভয়।
মোৰ ভয় লাগে যেন বা। ৰাতি মোৰ কোলা মেকুৰি এটা ওলালি মোৰ সেইখিনি পা মোৰ লৰ চৰ হ'বলৈ দিগদাৰ হৈছে। কিয় মই কব নোৱা খুব ভয় লাগে এতিয়া বস্তু ম সেইটো কাৰণে নেচাও নহয়।
মও ভয় নালাগে মানে কি হয় টোপনি থ আহিবগে কিন্তু বৰ্তমান মানে সেই বস্তু খিনি যিখিনি চালো সেইখিনি। মানে ভাহি ভহি আহি থাকে যে অ পিছত নাইকিয় হৈ যাব। বহুত দিনৰ মই চালো একচুৱেলি মানে মই আগতে। ত সদায় ৰাতি মানে মই স্বামীয়ে ভুতৰ। চিনেমা। ৰাতি চাই ভাল লাগে ন ভূতৰ চিনেমা এই বিয়াৰ আগৰ কথা কৈছো আৰু আগত মানে ৰাতি ভূতৰ চিনেমা ধুনীয়াকে বহি কৰি ল'ম আৰু আৰম্ভ হৈ যাব মই এখনে। আৰু কমপ্লিট ডেইলি চিনেমা চ তাৰপিছত বহুত বছৰ গেপ হ'ল গেপ হ হ'ল হ'ল তাৰপিছত মই মানে এনেই মোবাইলটোত যে পিটিকি থাকোঁতে মানে এ আহি যায় ন ইউটিউবত যিটো পিছত সিটো চাই থাকিলে চালো চাওঁতে ইণ্টাৰেষ্ট বহিলে মানে সেইকাৰণে মানে এই ৰিল চাই আছিলোঁ ৰিলত। পালো পাই পেলাই সেইখন সেইখন চিনেমা খনৰ নামটো তাত তৰি কৰিলো এ চাৰ্চ কৰি পেলাই মানে সেইখনকে চাই পেলালো। মানে ইংলিছ দাম হয়।
উম।
তেতিয়া মানে।
সেই তেনেকুৱাতো আৰু চাগেিনো।
ভালেই লাগে।
ভয় লাগে দে।
উম।
কিয় নালাগে পানশনাৰে কিজে। গাছ আছে মানে। সেইখনকে চাবলে ম ইবেয়া পাওঁ।
উম এ সেইখনৰ মানে বহুতো ভাল হৈছে বুলি কয় কিন্তু এই কিবা এই কিছুমান বস্তু মানে ভাল নালাগে এক্টিঙয় হওক বা মানুহহে হওক চাও মন নাযায় কেতিয়াবা
কিবা পাওঁ মানে মোৰ মান এইবিলাক চিনেমা চাবলৈ
কাঞ্চন নে কি বুলি কলি ন কাঞ্চন খটো হেৰি হয় কমেডি হয়
লাগে ফুট চুটি লাগে
অ কম ক তই তেয়াহ'লে দেখোন গ্ৰাছ চাছ এইবিলাক চালে দেখোন মৰিয়ে যাবি মই দি দিম দে চাবি দিনত চাবি মনঠ বেচি ন উ মোক ধৰা বেচিনতো লাহে লাহে চুলি লাই লাই আহি থাকিব ফচ
তেনেকুৱা লতে চন্তাক মোক মুখ চছিল লাহে লাহে আহি থাকে
একো নহয় তেনেকুৱা কেছ মই পাইছো লাইভ মই মানে নিজে এক্সপিৰিয়েঞ্চছো
কিবা বুলিয়া শুনি নেকি বাওঁ।
সছাকে কৈছোঁ তই তই যি তই জানত, নহয় নহয় সঁচাইেছ তই তই কেতিয়াবা পাইছ জান এক্সপিৰিয়েঞ্চ কৰি, নিগেটিভ হেৰি নহয় কোনেনো কৰে, কিন্তু মানে বস্তু ত ইনষ্টেণ্ট হৈ যায় কেতিয়াবা ন পোৱা যায়।
ত আহিলে কেনেকে পানিব কচোন তইতো মোক কোৱা নাই এইটো কথা,
কি?
তোৰ মান ত তেনেবাৰ ক আছো।
এটাই নখা মই বহুত কেইটা পাইছো এইটো গাওঁ ঘৰত নি যোই আগতে আৰু গাওঁ ঘৰত থাকোতে আমাতো গাঁৱত বাথৰুম লেট্ৰিন বিলাক চব বাহিৰত হয় ন ভিতৰতো নহয় তেতিয়া এই ৰাতি পেচাব চেচাব কৰিবলৈ যাও নহয়, ত চুলিখিনি বতাহত শুককে উৰি যায় কোনোবাই সুমাই দিয়ে।
ত
অ'
আছা নে কি বাৰ
হে?
আছানে
সঁচা। মানে কি হয় মই এতিয়াহে বান্ধো চুলিবিলাক, আগতে মই চুলি মিলিয়ে থাকো, মানে মই বান্ধিলে কিবা প্ৰব্লেম হয়, মানে কি মাথাটো বিষাই মই ক্লিপ এডালো মাৰিব নোৱাৰোঁ, কিয় নাজানো মানে চুলি ভলিউমটো বেছি কাৰণে নেকি হেভি হৈ যায়। এ মানে এনেকুৱা খুব ভাবা নহয়, মানে লাহেকে যেন বতাহ এটা গাত কাষেদি গ'ল মানে, এনেকুৱা চুলি এডাল উৰি যোৱা নিচিনা তেনেকুৱা টাইপ হয় মানে, উম, উম, সেই বস্তুটো আৰু ধৰ ভয় চয় নকৰোঁ কাৰণে মানে যাওঁ আৰু তাতে বাহিৰত লাইট সেইটো নাথাকে ন' লেমটো লৈ যাব লাগে লগত বা মানুহৰ লগত লৈ যাওঁ অকলে যাবলৈ সাহ নাই বাৰু বাহিৰত গাঁৱত এতিয়া ত' ভিতৰত কাৰণে চিন্তা নাই সেই কাৰণে তেনেকুৱা নিচিনা মানে পাওঁ।
এতিয়া ভাবিছ' নেকি সেইটো আছিল বুলি?
এজোপা গছ হঠাতে লৰে যে।
হছ ছাৰে কি ক' ত' সেইটো কথা কচোন।
অহ, মই সঁচাই কৈছো, মানে তই একো কৰা হন বতাহ ধুমুহা একো নাই মানে, হঠাতে এজোপা গছ মানে জোৰ-জোৰণি শব্দ শুনিবি তই।
অ', আমি পিছফালেটো মই শুনিয়ে থাকো বাহঁজোপাত।
উম, এ বাঁহত বাৰু এইবিলাক হেৰি আহে জহামাল চহামাল এনেকে উঠি কৰি আহে ন'? বান্দৰ চান্দৰ বা এনেকে হয় কিন্তু উম, মানে বাঁহৰ গছত থাকিব পাৰে নাজানো কিন্তু এনেই ধৰ নৰ্মেল গছ ধৰ তামোল হওঁক বা এনেকুৱা হওঁক একদমৰ কে লৰিব মানে একদম, জোকাৰণি উঠা নিচিনা সেই তেনেকুৱা চাউণ্ড আহে মানে সেইটো বস্তু। হেল্ল', হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'।